কি কৰিছ
বছ ভাত পানী বনাইছে নে নাই ঘৰত
বনাইছে আৰু যি গৰম কি বনাব ভাত
হয় হয় কিন্তু আমাৰ ফিলৰত ঠাণ্ডাই বতৰডাল ঠাণ্ডা মানে আমাৰ কালিৰ পৰাই ঠাণ্ডা কালিতো বহুত বৰষুণ হৈছিল তো একদম বতাহ ধুমুহা বৰষুণ আহিছিল
অ কালি বাৰু ৰাতিপুৱ নে ৰাতি নেকি অ
ৰা ৰাতিও নহয় আমাৰ কিযে কেইটামানত তোৰ চ টা মানত
অ ৰাতিপুৱা
এ ৰাতিপুৱা নহয় নহয় সেই তোৰ সন্ধিয়া ছয়টাত এতিয়া তোৰ বিজুলী দেখাইে আছে জানো কি হৈ আছে বতৰডাল দিনত আকৌ ৰ'দ দিছিল তোৰ
হৈ আছে
কিন্তু তহঁতৰ তাৰকে নাই ইয়াত মই ঠাণ্ডা ত মানে পাইছো ইয়াত বৰষুণৰ দিয়ে আছে বৰষুণ বৰষুণ দিয়ে আছে দিয়ে আছে
এতিয়াও দি আছেনে
এতিয়া বাৰু ৰহিলে দেই ৰাতিপুৱালৈকে দিয়ে আছ ৰাতিপুৱা কেই দহটা মানলৈকে চাৰে দহটা দশটা মানলৈকে কুঁৱলীয়ে বহি আছিলে
বৰষুণটো দিছে বাৰু ভালেই লাগে ঠাণ্ডাত ঠাণ্ডা পৰে কিন্তু মানে কি হয় জানো হব বৰষুণ বৰষুণ দিলে মানে ওলাই যাব নোৱাৰি কতোতে আৰু কাপোৰ গালো ন শুকাই জান ননে ক'বাত যদি অলপ প্লেনিং থাকে ন ফুৰিবলৈ যোৱা সঁচাকে ইমান বেয়াকে পচা
আৰু কিবা ফুট ফুট পৰি পৰিও যাব নহয় কাপোৰ মেলিবলৈ জোগা নহয় কাপোৰ পিন্ধিবলে জোগা নহয়
কাপোৰ নুশুকাই পিনে গোন্ধাই যায় সেই বহুত দিগদাৰ হয় বৰষুণ দিলে কিন্তু ৰ'দবিলাকো কি চবিি একে গৰমত একে থাকিবও নোৱাৰে
কাপোৰ এটা পিন্ধিব নহয়
গৰমৰ এটা জোল বৈ আহে
আমাৰ আকৌ ভাইটিৰ বেমাৰতে
কি হৈছে
এই বতৰৰ কাৰণে মল দেখা নাই এই ৰ'দ দিব বৰষুণ দিব হাৱা মাৰিব কাৰ বেমাৰ নহ'ব মোৰো গাতটো বেয়া বেয়া লাগি
অ সেইটো হয় ব এই গোটেই খন একে এ এ ন এইটো মাহত তেনেকুৱা হয়ে নেকি ন বেমাৰ চেমাৰ
হ'বই আৰু তোৰ বৰষুণ ৰ'দ তেনেকে দি থাকিলেনো কাৰনো বেমাৰ নহ'ব
সেইটোও হয় মই এইবাৰ পোৱা নাই ৰ অ মান এইবাৰ ওলাই ক জানাই যেিব ঘৰৰ ভিতৰতে আছো যে সেইকাৰণে মানে ইমান এটা বেমাৰতোৱে পোৱা নাই
উম এ তেতিয়া ঘৰত থাকিলেও হ'বইে আৰু
হব মানে আমাৰ পিনে গৰম দিছে ভালেখিনিয়ে দিছে সেই বিলাকত যাবলৈ ভাল হতো এতিয়া অৰুণাচল চাওতে ধুনীয়া লাগিব
উম আমি যাম চাগে অৰুণাচল তিনি জুলাইত
যাবি জুলাইত বহুত গৰম
এই জুলাইতে যাব লাগিব তেতিয়াহে বন্ধ চন্ধ বোৰ হব
নাই জুলাইত ভালেই দেই তেন্তে ভাল দিনতে যাবি কাৰণ জুলাইতটো কম গৰম
বহুত গৰম ভাই
জুলাই হেৰি ক'ত যাবি তহত
আমি তো ইটানগৰ
অ ইটানগৰ অ অ তাত যাবি থঠণ্ডা ছাগে ন
ইমানো নহয় ঠাণ্ডাই আৰু ইয়াৰ নিচিনা আৰু বতৰ বুলিয়ে ক'ব পাৰা আৰু
মানে আমাৰ ইয়াৰ জেগাৰ নিচিনা আৰু
অ তাত অলপ মানে কম হয় আৰু মানে বেছি নহয় দুই তিনি ডিগ্ৰী মান
ঠিকে আছে তেন্তে যাব পাৰিলেতো ভালেই লাগে
উম অ বহুত বছৰ হ'ল যোৱা নাই যে আৰু ফুৰিবলৈ যোৱা ন অলপ ফুৰিব ফুৰিব গ'লে বন্ধ সময়ত ভাল লাগে
ভাল লাগে অ মানে কেনেকুৱা জানো এতিয়া গৰম দিনত বেছিভাগ ৱাটাৰ ফল এনেকুৱা মানে পানী পানী এৰিয়াাত মানে ঠাণ্ডা এৰিয়াত যাবলৈ ভাল লাগে পিকনিক স্পট এটাত মানে ধুনীয়া ধুনীয়া কিছুমানে যায় যে নদী কিনাত যায় বাৰু দেই কিন্তু হ ল বুলিও এনেকুৱা জেগাত যায় একেবাৰে সেই জাগাত ৰ'দেই পৰি থাকে
উম এ তোৰ এইটো কি কয় যেতিয়া পিকনিকৰ দিনত ঠাণ্ডা দিনত মানে লাষ্ট আৰু বছৰৰ তেতিয়া তোৰ নদী কণৰতো ভাল আে একদম পুৰা তে তেকয়া গৰমৰ কেইদিন জুলাই আগষ্টতো একদম নাইবোৰ ভাল আৰু
কিছুমান জেগা ভাল আছে ৰেলে যাবলৈ মন চন যায় কিন্তু মানে পানীবোৰ আকৌ বেছিহৈ যায় নহয় যাব
উম আজিকালি কি আগতে তাতো পিকনিকৰ সময়তো চবতো পিকনিক যায়েই ন চবেই যায় ক'ব গ'লে
চবেই যায় মানুহ নাথাকেই
এবাৰ হ'লেও যায়েই যিমান যি হলে এবাৰ হলে যাবই আৰু যাৰ লগতে অকলে যাক তিন চাৰিটা যাওক এগালকে যাওঁক ন এতিয়া তোৰ এই দুই তিনি বছৰৰ পৰা কি হৈছে তোৰ গৰম দিনতো এই ৱাটাৰ ফ্ৰলৰ ওচৰলে যাব নদীৰ ওচৰলে যাব
অ তেনেকুৱা যায় কিন্তু মানে কিয় অ ভাদত মানে ঠাণ্ডা ঠাণ্ডা পৰে কিছুমান ৱাটাৰফলছ আমি বহুত ধুনীয়া লাগে কিন্তু গৈ দেই ভাল লাগে
কাৰনো আৰু
আৰু কিছুমান মানুহে যে আৰু কিছুমান স্কুলবোৰ যেতিয়া চাবিছোন এতিয়াই বন্ধ দিয়ে কিন্তু কিছুমান কিন্তু এতিয়া বন্ধ দি লাভ নাই কিন্তু স্কুলবোৰ
অ এতিয়াই এইটো মাহতো গৰমতো হয় মাজে সময়ে আকৌ বৰষুণতো দি থাকে কিছুমানতো দুমাহ মান বন্ধ দিয়ে সটো
সেই আৰু এইটো মাহৰ বন্ধৰ দিন লাভ নাইতটো দিব লাগে কেতিয়া জুলাই মাহত দিব লাগে তেতিয়া বেছি জুলাই আগষ্টতহে বেছি গৰমটো
অ সেই দুটা মাহতে দিলে হয় আৰু আইন আজিকালি টো গৰম তোৰ বেছি দিন ঠাণ্ডা দিন নাথাকে ঠাণ্ডা দিনটো ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হয়হে আৰু হেল্ল'
পূজাটো নৱেম্বৰ অক্টোব নহয় জানো নিদনা হেল্ল'